অ'
কুৱা, গাত, পুখুৰী চ'ব
অ' অ' অ' আমাৰ ইয়াত গাত পুখুৰী নাই দেই, চাপ্লাই পানীহে আছে।
ছাপ্লাই পানী
উম, চাপলাই
ঐ তাত চাপ্লাই পানী মই গ'ম পাওঁ নহয়, আধা আধা পেট্ৰলৰ গোন্ধ, আধা কেৰচিনৰ গোন্ধ
উম।
উম।
চাপ্লাই পানী আৰু মাজে সময়ে চাপ্লাই পানী কম হ'লে কিনা পানী।
অ' আচ্ছা কিনা পানী।
এই তোমাৰ যে হেৰিত এই যে ডাঙৰ ডাঙৰ ডাবাত দিব হে টিঙিনা পানী গাড়ী লৈ সেইটো এইটো আৰু খুৱা পানী থাকিলেতো ভালেই, খোৱা পানী নাই।
খোৱা পানী নাই ন, ব ইমান ডাঙৰ ব্ৰহ্মপুত্ৰখন আছে। কিমান পানী খোৱা শেষ নহ'ব।
তাকেটো
উম।
কি কৰিবা আৰু উপায় নাই আৰু তুমি ঠিকেই কৈছা বাৰু গোটেই এই চাপ্লাই পানী মানে গোটেই সেয়া আৰু
আৰে মই গ'ম পাওঁ ন মই আইতাৰ ঘৰত মই গ'ম নাপাম, কোনটো পানী কেনেকুৱা কোন জেগৰ পানী কেনেকুৱা।
উম, নহ'লে আৰু গাড়ীতে লৈ আহে সেইটো আৰু সেয়াই পানী কি কৰিবা আৰু
উম, এই কাৰণে তুমি ভাত এইবোৰ কম খোৱা এই পা পানীটো খাই দিলে যে তেলটো পেটত ভৰি যায় যে
নহয়, নহয় ভুল কৰিছা মই সেই পানীটো নাখাওঁ। মই এক একদম নাখাওঁ। সেইটো পানী মই বাচন ধোওঁ, মানে বেলেগ এইবিলাকত ব্যৱহাৰ কৰোঁ, ঘৰ মুচো ঘৰ কিন্তু খোৱা পানীটো মই এই যিটো কিনি পানী পায়। সেই পানীটোহে মই খাওঁ।
কিনি নহয়, কিনা পানী কোৱা।
কিনা পানী, কিনি আনি পানী লওঁ, পানী খাওঁ।
আচ্ছা, কিনি আনি
পানী খাওঁ। উম, সেই ডাঙৰ ডাঙৰ হেৰি পাই যে তোমাৰ আজিকালি ষাঠি টকা লয় এটা সৰুত
আচ্ছা, আচ্ছা। আমি গ'ম নাপাওঁ ন আমি গাঁৱত থাকোঁ যে
অ'
উম।
গাঁওত থাকিলেও সেইটো মানুহে হয়, চহৰত থাকিলেও সেইটো মানুহেই হয়। হয়নে নহয়? গাঁৱত থাকিলেও পেটৰ মুখেৰে ভাত খায়।
নহয়, আমি আকৌ গাঁৱত থাকিলে এটা ভাত নাখাওঁ নহয়।
অ' উম।
চহৰৰ মানুহ এটা ভাত খাই অকল এটা
এটা নাখায়, কোনো এটা নাখায়।
উম। নহয় অলপ আগত কোনো এজনী কৈ আছিলোঁ মানে মই এটাই খাওঁ যি খাওঁ
নাই কোৱা মই তুমিহে কৈ আছা মই এটা ভাত খাম বুলি।
ন তুমি কৈছা বুলি কোৱা নাই মই বেলেগ কোনোবা কৈ আছিলে মানে
উম,
মাতটো একে লাগিছে মানে কিন্তু এইটো তুমি নহয় বেলেগ আছিলে
উম। নাজানো নাজানো কোনে বা কৈছে।
সেইটোৱেই ময়ো ভাবিছো মাথা উটা ঢিলা আছে নেকি অলপ।
উম। মোৰ মুঠতে নামটো ল'ব নোৱাৰে নামটো ললে আৰু বেল বেলেগ কাক কৈ, কৈ থাকক আৰু।
সেইটো মোৰ কবলৈ নাই আৰু।
উম।
কাবাক কয় কৈ থাকে, মোৰ নামটো ললে।
উম, নামটো ললে কি?
মোৰ কাৰণে কৈছো মই কোৱা নাই, মইতো এঠালেই ভাত খাওঁ ন, মইতো এটা নাখাওঁ।
নহ সেইটোয়ে কৈছো নামটো ললে কি?
চাল্লা কৈছে বাকী খান আৰু বুজাই বুজিব ন?
বুজাই বুজিব।
উম।
ঠিক আছে এইটো অলপ পিছত মই বুজাই বুজিব বুজাই আছো।
বুজায় বুজিব আৰু।
অ 'সেইটোৱে মই মানে যোনে কৈছিলে তাক বুজাই আছো মানে অলপ পিছত।
সেইটো কথা।
উম। উমম তাৰ পিছত দেউতা শুলে।
দেউতা শুলে আজি অলপ দেৰি হ'ল অ। তাৰ মানে এনে অলপ সোনকালে মোৰ। কিবা কিবি অলপ কাম আছিলে? এই কামবিলাক কৰোতে অলপ দেৰি হ'ল। ত তাৰ পিছত পতাপত বনাই দিলোঁ। এ, সেইয়া আৰু দেউতা শুলে ময়ো খালো, খোৱা হৈ গ'ল। তেনেকে আৰু এতিয়া! কাম চাম এতিয়া আৰু নাই। এইবিলাক ৰাতিপুৱা কৰিম এতিয়া আৰু!
কোন কোন আছে জানো ঘৰত?
মোৰ দেউতা আৰু মই থাকো। বা আছিলে বা বিয়া হৈছে।
আচ্ছা।
মাজে মাজে আহি থাকে তাই।
ক'ত বিয়া হৈছে?
গুৱাহাটীততে হৈছে।
অ' গুৱাহাটীততে হৈছে।
অ 'মাজে মাজে আহিয়ে থাকে। মাজে মাজে নহয় দিয়া সপ্তাহত আহিয়ে থাকে। আহি তাই তাৰ মানে ময়ে মাতো কাৰণ মা আহিলে, দেউতাৰো তাৰমানে অলপ সেইটো
নহয় কামচাম বিলাক এনেও মাতিবতো। কিমান কাম কৰিব আৰু কামচাম
অ নাই নাই কৰে তাইও তাইকো কৰিব কওঁ মই, নকৱা নহয়।
সেইটোৱে মই এইটোয়ে কৈছো ন, কামচুৰ বিলাক আৰু কিমান কাম কৰিব সেইকাৰণে বাক মাতে আৰু।
অঁ কৰে তাইয়ে কৰে, নকওঁ তাই তাইও ভাল বনাই তাইকো মই কওঁ- বনাও যদি বনা কিন্তু জোৰ জোৰ জবৰদস্তি নকৰো বাৰু। ব বনালেটো ভালেই পাওঁ ন, কোনে বেয়া পাব।
শুনা না জোৰ জৰদস্তি- ক কব কৰিলেও বা ক'ব নেকি মানুহে। নক- হয় নহয়, সেইকাৰণে মই কৈছোতো কামচুৰ বিলাক - কি কৰিব আৰু সেইটোৱে তাকেই।
কি আৰু বাদেইও হলে বিয়া হলেতো বাদেইৱে ঘৰৰে হয় ন।
অঁ বাইদেউ ঘৰৰে অঁ, একদম- একদম তেতিয়া আৰু বেছি ঘৰলৈ যায় আকৌ।
মানে কৰি দিয়া আৰু।
উম' কি কৰিবা আৰু কপালৰ নামেই গোপাল। কৃষ্ণ আইঔ হৰি।
আৰু মই ময়ো বনালে তাইক দিওঁ, সেইটো-
উম' সেইটোৱেই। তুমি বনালে চাগে এটাই খাই চাগে।
নাই নাই নাই এইটো নহয়, এতিয়া ধৰা তাই আজি অহা নাই মই বনালেও- মই তাইক মানে ঘৰত দি থৈ আহোঁ। সেইটো কথা।
বা আৰু মোক দি মোক দিবলে ক'লো- পাৰ্চেলৰ পইচা পঠাই- দিবলৈ নহয়, পাৰ্চেলৰ পইচা পঠাই দিবা উবেৰৰ খৰচ দি দিবা। অঁ ঠিকেই আমিতো ভাই ক্ষুদ্ৰ পানী ব্ৰইলাৰ কণী।
এ তাৰপিছত মই নহয় তাই যে বনাই বনাই দিয়ে ন বেয়া নালাগে জানো। তাপা কেতিয়াবা মাংস চাংস বনালে এনেকে বনাই দি থৈ আহোঁ।
সেইটোৱে কৈছো ন, আমিতো আৰু- শুদ্ধ পানী ব্ৰইলাৰ কণী, অলপ বনাই পাৰ্চেল কৰি দিব কৈছোঁ।
উমহ' হ'ব দিয়া দিম দিয়া।
এইটো নামতে ৰাতিপুৱা হ'লে চব পাহৰি যাব কোন আছি- লেও কোননো আছিলে? কোননো আছিলে কিনো কৈ আছিলে?
অঁ'
মোৰ কাম হৈ গ'ল এতিয়া কোন কোন আছিলে অও কোন?
উম'
উম'
মোৰ সোৱাদ সিমান নহয়, এ তেনেকে আৰু তথাপিতো পঠাই দিওঁ আৰু। কাম কৰে যে বেয়া লাগে যে। সেইটো কথা আৰু তাইতো দৰকাৰ লগা নাই ন কৰিব তথাপিতো কৰি দিয়ে সেইকাৰণে বেয়া লাগে ন।
এইটোৱেই আমাৰ কাৰণে বেয়া লাগিবলে কোনো নাই অও সঁচাকে।
তোমাৰ কাৰণে বেয়া লাগিবলে আইতা আছে ন, আইতাই কৰি দিয়ে।
আইতাৰো বয়স হ'ল ন।
উম'
উম' হা ৰাতিপুৱা কেইটাত উঠা?
এ মোৰ বহুত দেৰি হয় মোৰ ন'টা দহটা বাজে।
বাহ।
অঁ মোৰ ন'টা দহটা বাজে খুব ইম্পৰ্টেণ্ট কাম নাথাকিলে।
মহাৰানী প্ৰদাৰ ৰাহে হে।
মই মই- কৈ দিম মাতিলে মোৰ বিৰাট খং উঠে।
উম
কিন্তু মই দুপৰীয়া নুশু। যি বাৰ যে উঠিলোঁ উঠি কেনে আৰু কামত লাগি গ'লোঁ আৰু পুৰা। ৰাতিপুৱাৰ পৰা ব্ৰেকফাষ্ট অমুক তমুক তেনেকে পুৰা কামত লাগি যাওঁ।
উম
কিন্তু উঠোতে ৰাতিপুৱা দেৰি হয় এইটো মোৰ আগৰ পৰা অভ্যাস হয়। তুমি কেইটাত উঠা?
মই?
ও'ম।
মই যেতিয়া চবে- ভাতটো খাই পিনে বিচন উঠে মই তেতিয়া উঠো।
অঁ।
মানে এতিয়া, ৰাতি।
অ'।
মই ৰাতি উঠি কিনে আকৌ ভাত খাই পিনে আকৌ টোপনি মাৰি কিনে উঠি যাওঁ।
অ'।
উম। এই কাৰনে কৈছো ন।
উম।
মই ভাত খাই পিনে আকৌ ভাত খাবলৈ যাওঁ।
অ'।
ভালেই তোমালোকৰে দিন আৰু।
কি কৰিবা আৰু তোমালোকৰ ফালে ৰাতি হ'ল যে, আমাৰ ফালে দিন হৈ আছে।
আমাৰপিনে আন আ ন আম- তোমাৰ পিনে দিন আমাৰ পিনে গোটেই লাইফটোৱে হে ৰাতি হৈ আছে। ক'ত নো পোহৰ- পোহৰ জ্বলাব ক'তনো পোহৰ জ্বলিব? ভগৱানে জানে।
হয় হয় হয়।
আমাৰ লাইফত পোহৰ নাই এন্ধাৰ ৰাতি জোনাকেই।
চবৰে চবৰে লাইফত ৰাতিও থাকে, আন্ধাৰো থাকে, পোহৰো থাকে।
নাই মোৰ লাইফত পোহৰ বুলি- টো এই মাতে নাই। পোহৰ বুলি ক- লে ক'লে নহ'ব ন, পোহৰটো থাকিব লাগিব, কাৰোবাৰ যদি অলপো আছে মই এইটো- ৱান চিটকি চিটকি পিটকি এটা নাই।
থাকে থাকে চবৰে থাকে, কিয় নাথাকিব?
এই অ'। থাকিলে কি আমি কি এনে কওঁ নেকি?
সেইটো আৰু নিজে বাচি ল'ব জানিব লাগিব ন?
নাই এই বাচিবলেতো নাই বাচিবলে। ঠিক আছে হ'ব দিয়া গুড নাইট শুৱা, উম উম, উম উম।